হেল্ল' নে
অ', শুনিছোঁ অহ, শুনা পাই আছোঁ ৰ'বা।
অ', অ', ভালে আছোঁ, তোমাৰ?
অ', ময়ো ভালে আছোঁ, চাহ তাহ খালা?
চাহ খালোঁ ৰ'বা এই চাহ মানে তোমাৰ ৰুটি খাই দিলো, ৰুটি খালোঁ ৰ'বা।
ৰুটি খালা? ঠিকে আছে ৰাতিপুৱা ৰাতিপুৱা সেইকাৰণে অলপমান হে ৰুটি চুটিও খাব লাগে। কিমান আৰু ভাত চাত খাবা, ৰুটি আৰু আলু ভাজি খাইছা? উম। ঠিকে আছে। মোৰো সেইটোৱে ময়ো ৰাতিপুৱা উঠি কিনে অলপমান চাহ তাহ খালোঁ, চাহ তাহ খাই কিনে অলপ ব্ৰেড চেড খালোঁ। এ এনেকা আৰু খালি পেটে আৰু ভাত চাত খাব ইচ্ছা নাযায় ন। বেহাই লাগি থাকে, আৰু আঞ্জা আঞ্জা কৰি আছে তথাপি নাখাওঁ আৰু এইবিলাক।
উম। পিছে ৰাতিপুৱা ৰা ৰাতিপুৱা এনে ফুৰিব চুৰিব যোৱা নে নোযোৱা?
ফুৰিব ৰাতিপুৱা, এ আগতে গৈছিলো, এতিয়া নাযাও তেনেকে।
কিয়? মৰ্ণিং ৱাক কৰি ভাল নালাগে?
তেনেকে অকলে বেয়া লাগে দে।
অকলে বেয়া লাগে নেকি?
অ'।
অলপমান ওলাই যাব লাগে আৰু নিজৰ হেল্থৰ কাৰণে অলপ।
নাই, হয় হয় গধূলি খোজ কাঢ়ো অলপ।
গধূলি খোজ কাঢ়িব যোৱা? গধূলিতো সবে যায়। গধূলিতো ময়ো যাওঁ গধূলি সেনেকা মই অলপ চলপ নামি যাওঁ তলৰ ফালে অলপমান কাম থাকে সেনেকা পুৰা সেনেকা হৈ যায় আৰু মৰ্ণিং ৱক মৰ্ণিং ৱকটো হৈ যায় অ' কি কয় ইভিনিং ৱাক টো হৈ যায় মৰ্ণিং ৱাক।
হয়, এনে, এনে এনে তোমাৰ ৰাতিপুৱা পাৰিলে ভাল কিন্তু খোজকাঢ়িলে।
অ ৰাতিপুৱা পাৰিলেটো বেছি ভাল কিয় কাৰণ ৰাতিপুৱা বস্তুটো ৰাতিৰ বস্তুটো সহজ নহয় ন খানাবোৰ, ৰাতিপুৱা ৰাতিপুৱা যোন খোজকাঢ়িবা সেই বস্তুতটো আৰু হজম হৈ যাব ভাল কৰি বেছিকৈ হজম হ'ব সেইটো কাৰণে ৰাতিকে বেছি ভাত খাব নালাগে।
নালাগে নালাগে ৰাতি অলপ নৰ্মেলি খাব লাগে এনে নৰ্মেলি, নৰ্মেল খানা খাব লাগে ৰাতি মানে ৰাতি কোৱা কোৱা ৰাতি মানে ৰাতি ভাত খোজ কঢ়ানে অলপ
ৰাতি খোজকা আহ খোজ কাঢ়ো, এই তোমাৰ ধৰি ল আমাৰ ধৰি লও চাৰে এঘাৰটা মান বাজি যায় অলপ দেৰি হৈ যায়। তাৰপিছত এনেই অলপ বাহিৰত ওলাই যাওঁ
হয় হয়, হয় সোনকালে খাব লাগে সোনকালে খাব লাগে অলপ ৰাতি ভাতটো
নাই আমাৰ অলপ দেৰি হৈ যায় আমাৰ মানে অলপ কাম চাম থাকে ন ঘৰৰে কিবা কাম থাকে বা বাহিৰত কাম অ কাম ওলাই যাব লাগে সেইটো কাৰণে দেৰি হৈ যায় টো অলপমান টোপনি-চুপনি লাগি থাকে মানে। উম টোপনি-চুপনি লাগি থাকে আৰু মানে বেছি আৰু মোবাইল নে চাজাব বেি পা
হয় হয় ৰাতি মোবাইল চা চোৱা যায়
সেইটো কাৰণে চব মা আৰু টোপনি মাৰি দিয়ে আৰু ক'ত আৰু হয় তাৰপিছত এঘাৰটা মানে উঠে এঘাৰটা কেতিয়াবা চাৰে দচটাাত এনেককাে ভাত খোৱা হয় আৰু তোমালোকৰ কেতিয়া হয়?
আমাৰ দশটামানত হৈ যায়। দশটামান বজাত, হয়।
ঠিকে আছে।
কিন্তু, অঁ শওঁতে শোওঁতে দেৰি হৈ যায় যে তোমাৰ
অ সতে ধতে আমাৰো দেৰি হৈ যায় আমাৰতো কি আমাৰতো এঘাৰটা মান চাৰে এঘাৰটা মান ধৰ ধৰি লওক খালো, খাই উঠি কিনে অলপমান খোজ খোজকাঢ়লো, খোজকাঢ়ি কিনে অলপমান, অলপমান আহি কিনে বহিলো। পঢ়াৰ পিছত ধৰি লও কিবা এটা কাম থাকে। কে আৰু বাহিৰত তালা চালা মাৰিব লাগে গেট আচছা গেট চেট তলা মাৰি কেনে কোৱা চুইচ মোবাইল বন্ধ চুইচ অফ আঠুৱা পাৰ এনে তো আঠুৱা পাৰবই লাগে ৰবা জিম ফেন চলালেও নহব আজিকালি জি মহ অ'।
হয় হয়, আৰু তোমাৰ হেৰি মানে কি আমাৰ শুতে শুতে চাৰে এঘাৰটা মান হৈ যায়। চাৰে এঘাৰটা মান বাজি যায়।
চাৰে এঘাৰটামান বাজি যায় নেকি?
বাজি যায় শুতে শুতে, মানে শুই কিনেও আৰু মোবাইল চাই থাকো বিচনাত।
হয় নেকি?
হয় হয় হয়।
অ' মোবাইল চোৱা যায় চবৰেটো মোৰো যায়, মোৰতো শুৱাতে শুৱাতে, ‌ এনে মা মাহতে ক মা কৈ যে তোমাৰ ধৰি লোৱা মা বাৰটা চাৰে বাৰটা অলপ শুই য অলপ মৰি চুৰি চাই কেনে মইয়ে মোবাইলটো চাই থাকো আৰু তটো মোবাইল টি টত ধৰি লোৱা তোমাৰ এটা দুটা বাজি যায়।
অলপ হেৰি হৈছে তোমাৰ মানে কি অ' অলপ ৰাতি হোৱা যায়! খেলি চাই আছোঁ না এইকেইদিন। তোমাৰ ফিফা বিশ্বকাপ যে চলি আছে।
অ', ফিফ ফা অ' ফিফা ৱৰ্ল্ড কাপ চলি আছে ন'? অ' মই চাম বুলি ভাবি আছিলোঁ, মই চাবই পাৰা নাই। মই ভাবি আছোঁ ৰ'বা চাম বুলি।
অ', মানে কি সেই! অ', মোবাইলতে চোৱা যায় মানে কি টিভিতো চোৱা যায় লগৰ লগত।
উম।
মানে কি মোবাইলত চোৱাত থাকি, তোমাৰ লগৰ লগত চালে ভাল লাগে খেলা।
এ লগৰৰ লগত চাই ভাল লাগে, কিন্তু সেনেকাে আৰু ৰাতি এতিয়া আৰু সেনেকা নাহে নহয়! টাইমত চব বিলাকে কামত থাকে। কোনোবা বোলে সেইটো কামত গৈছে কোনোবা বোলে সেইটো কামত গৈছে কামলৈ। চববিলাক টাইম-টাইম নাই আৰু এতিয়া আৰু নিজেটো টাইমত থাকিব লাগিব না।
হয়, গাওঁত কিন্তু গাওঁত ভাল।
অ', গাওঁতটো একদম ভাল হয়। গাওঁতটো একেবাৰে গোটে কাম একেলগে শেষ হ'ব। হৈ গ'লে একেলগে বহিবও, বহি কেনে কাম থাকিলে ইহঁতে কাম এৰি-এৰি
অ', হয়, এই ৰাতি এনেও থাকে নহয় তোমাৰ গাওঁত চব থাক
উম! গাঁও কিন্তু তাতো একগোট হৈ থাকোঁ এতিয়া ধৰি ল এ জনৰ কিবা হ'লে এজনৰ কিবা বিপদ হ'লে আ আন এজন আৰু এজন ঘট সমাজত
অ সহায় কৰে। গুৱাহাটীত নাই গুৱাহাটীত তোমাৰ তেনেকে সোমাই আহিব।
হয় কি তোমাৰ যদি অসুবিধা হৈছে। আহিব, কথা পাতিব হৈ গ'ল কাম খতম। তাতে এনেকুৱা নহয় সমাজে মিলি সমাজে মিলিকেনে পইচা গোটাব যদি কিবা অসুবিধা আছে মিলি দিব। সমাজে সহায় কৰিব ইয়াতে আৰু এনেকা সমাজ নাই আৰু ইয়াতে
সহায় নকৰে আৰু যি লাগি নাথাকে আৰু তেনেকে বহু টাইমটো অ
হয় এইখিনি হৈছে। তোমাক সেইকাৰণে লগ কৰিব নহ'লে বেয়া বেয়া লাগে ন লগ কৰিব লগ কৰি কেনে কথা বতৰা পাতিব তাৰপিছত হয় যি অলপ চলপ হেল্প কৰিব। আহিলেও অলপ চলপ মানুহ থাকে না। কিছুমানটো ভাল মানুহ থাকে আৰু নকই যে কোন চব বিলাই বেয়া সেনেকাই চববিলাক চাফা কৰে চব গিলা মিলি কেনে এইটোয়ে ঠিক কৰে।
হয় হয়, মানে কি তোমাৰ মানে গাঁৱত ভাল আৰু সুবি- সিবিলাক
অহ গাঁৱততো সুবিধা ভালে গাঁৱৰ সুবিধা বেছি ভাল। আমাৰ গাঁৱত গ গাঁওত আৰু হেৰিতটো বেছি ভাল ন? ৱেদাৰ টো বেছি ভাল আমাৰ ইয়াত- কৰা টাউনতকৈতো ৱেদাৰটো বেছি ভাল ন তাতে। তাতে তোমাৰ পথাৰত বহি কেনে হেৰি কৰ
হয়, টাউনত এতিয়া গৰম বহুত তোমাৰ
এ গৰমতটো বহি ভিচাৰ গৰম লগা হয় সেইটোতো আমাৰ এইখিনিতো আমাৰ ইয়াতেতো অলপ কমেই আছে বেলেগ বেলেগ জেগাত আৰু বেছিয়ে আছে বেলেগ জেগাত পানীয়ে নাপায় বোলে এতিয়া ভাল ভাল মানুহ কেইটা ভাল-ভাল মানুহকেইটা আকৌ ৰা- হেৰিত শুব লগা হৈছে। বাহিৰত শুবা লাগা পানীৰ কে ইমান-ইমান প্ৰবলেম হৈ আ
পানী মানে তোমালোকৰ পানী মানে কি? কুঁৱাৰ পৰা পানী তোলা নেকি?
তলত কুৱা নাই, আমাৰ এইটো তলৰ পৰা আহে। আমাৰতো, আমাৰ পাহাৰটাইপ, আমাৰ পাহাৰ এৰিয়া ন।
হয়, হয়, হয়। পাহাৰতো কুৱা থাকেই কিজানি?
কুৱা খান্দিব গ'লেতো বহুত যাব লাগিব। এনে নৰ্মেলি তোমাৰ যদি তলৰ ফলে আমা তলৰ ৰাস্তাখিনি ধৰি লোৱা। তলৰ ৰাস্তা খিনি হ'ব। তলৰ ৰাস্তাখিনিতে এশ ফুট এ-এ ডেৰশ ফুট যাব লাগ ইয়াতে হ'লেতো তোমাৰ দুইশ দুইশ মান গুচিয়ে যাব লাগিব। আধা পাহাৰ খুন্দুতেই গুচি, পানী এনেকে উঠাব ওলাব নাৱাৰি না। এতিয়া ধৰি লোৱা তোমাৰ
আজিকালি মানে কি হৈছে পা-গুৱাহাটীতো তোমাৰ পানী বি বিলাক কিনি খাই ন ড্ৰামত, সেই ডাঙৰ ডাঙৰ লিটাৰত লৈ যায়।
অ' সেইবিলাক খা সেইবিলাকতো ধৰি লোৱা তোমাৰ বাহিৰৰ পৰা যোন কেইটাৰ মানে লেতেৰা পানী ভাল ভাল নহয় সেইবিলাকে খাই আৰু ৱাটাৰ গিলা অলপ ইমান ভাল নহয়। দ আমাৰ ইয়াতে আছে পানী বিক্ৰী কৰে ন, ত বাহিৰৰ পৰা ল'ৰাকেইটা পঢ়িব আহে তাহতৰ মানে পানী চানী অলপ ভাল নালাগে খাই কিনে। এহেতে এনেকা বতল চতল কিনি কেনে যায়, তোমালোকে বটল কিনা নাই?
নাই আমাৰ ইয়াত কলৰ, দমকল আছে নহয় ইয়াত পানী বিলাক খালা মাৰিয় যাব
অ'। তোমালোকৰে হেৰি তোমালোকৰ পাহাৰ এৰিয়া নেকি?
না আমাৰ প ন আমাৰ নৰ্মেল গাঁৱৰ গাঁৱ এৰিয়া তোমাৰ।
গাওঁ এৰিয়া নেকি?
হয় হয়।
গাঁও এৰিয়াতো দমকলটো বেছি ভাল লাগে।
দমকলটো, কিবা আইৰন থাকে তোমাৰ আইৰন থাকে? ক মানে কি আমি ফিল্টাৰ কৰি খাওঁ।
আইৰন টো চ'ব বস্তুটে থাকে। এটা মোৰ মতে দি ওলালে বুলি আইৰন থ গা আইৰন থাকিব তুমি কোৱাব পৰা ওলালেও আ থাকিব হেৰি পৰা
হয় হয় হয় হয় মানে কি সেইটো আৰু চব কাৰণে ফিল্টাৰ কৰো আৰু ফিল্টাৰ
ঠিকেই আছে নিজ হাল ৰ কাৰণটো চব কৰিব লাগিব। হব ন নহলে আৰু কেনে ধৰণলৈ কেনেকৈ চলা যাব।
হয় হয় মানে কি তোমালোকে সেই কিনি খোৱা পানী।
অ একদম। কিনি কিনি নাখাও মানে এইটো ধৰি লও তোমাৰ চবক চাপ্লাই হয় আমাৰ ইয়াতে এশ এশ এশ আঠ ঘৰ চাপ্লাই কৰে পানীৰ তলৰ, মটৰ ডাঙৰ মটৰ লগাইছেনে। যদি চবাকে থ্ৰু কৰে। পাইপ লাইন দি এটোত যাই। ক'ব গ'লে। কিয় কাৰণ পইচা দিওঁ না সেইটো নিজৰ মতৰ নহয় সেইটো পইচা দিও।
হয় হয় আৰু তোমাৰ মানে কি হেৰি তাত মানে পাহাৰৰ এৰিয়াত থাকিলে মানে কি হেৰি হয় নেকি তোমাৰ পানীবিলাক কিমান ডাইৰেক্ট কিনি পাহাৰত গা ধোৱা লোৱা সেইবিলাক পানী
সেইবিলাক একেলগে একেলগে চাপ্লাই হব একেলগে চাপ্লাই হব। ডাইৰেক্ চবৰ টেংকি টেংকি যাব, যোনে টেংকি লগাইছেটেংকি লৈকে যাব তাৰমানে ডাইৰেক্ট পাইপ চিষ্টেম পইচা দিব লাগে তোমাৰ পইচাটো মাহত হৈ যায় মাহত যোনটো বিল আহে মামাটো বৰ্তমান দুটা ঘৰ আছে। আমাৰ দুটা ঘৰত দুটা ঘৰত এটা আমাৰ ঘৰ এটা আমাৰ আমাৰ ডাঙৰ দাদাৰ ঘৰ। অ বাহিৰৰ ফালে দুটা চাপ্লাই হয়, তাতে আৰু আছে তোমাৰ চাৰিটা পাঁচটা টেংক আমাৰ এটা আছে দুটা টেংকি, মন্থলি তোমাৰ বিল আহি যাব। মাহত তোমাৰ ধৰি লোৱা তোমাৰ হাজাৰ আহি যাই
হাজাৰ আহিছে ন?
হাজাৰ আহিছো পানী ইমান বিল নলয় ন ইমান বেছি বিল নলয়। তোমাৰ ধৰি লোৱা এক তোমাৰ ধৰি লোৱা তুমি যদি একশ লিটাৰৰ টেংকি তুমি যদি হেৰি লিটাৰ হাজাৰ লিটাৰ টেংকি ফুল কৰা তাতে ধৰি লোৱা হাজাৰ লিটাৰ হলে তোমাৰ ধৰা তুমি দহ কৰি হেৰি কৰিলে তোমাৰ মিনিমাম হ'ব দুইশ তিনিশ টকা হ'ব। দুইশ তিনশ। অ' হাজাৰ লিটা আমাৰ ত ন? ত আমাৰ ধৰিল তোমাৰ দুইশ কৰিব ধৰিলে চাৰিশ টকা হয়। দুইশ তিনিশ কৰি ছয়শ টকা আৰু সেহতঁৰ ফালে আছে মানে চবকৈ বেছি গুচি যায় আৰু ক'ব গ'লে মিলি।
হয় অঁ অঁ হাজাৰো বেছি গুচি যায় সেইটো হেৰি সেইটো ব্যৱহাৰ কৰাৰ ওপৰত আৰু মানে ইউজ কৰাৰ ওপৰত।
কথা ব্যৱহাৰ আৰু পানী সদায় নাহে ন! সদায় যে পানী আহিব সেইটো নহয় ন নিজৰ মটৰ নহয় ন সদায় পানী নেপেলাই তাহ সপ্তাহৰ নহয় সপ্তাহ নহয় তোমাৰ তিন দিনৰ পিছত পানী আহে কেতিয়াবা এক দিনৰ পিছত আহে কেতিয়াবা মানে হঠাৎ আহি যাব পাৰে ঠিক নাই।
আহি যায় ন!
হঠাৎ আহি যায় তোমাৰ ৰাতি পুৱা টাইমত পানী পাবা এনে ৰাতি টাইমত নাপোৱা আৰু! এইটো ৰাতিপুৱা টাইমত ৰাতিপুৱা ধৰিলো তোমাৰ আ পাঁচটা নহয় কি কয় সাতটা সাতটা বজাৰ ভিতৰত পানী পাব পানী এই মানে চব জেগাতা ডিফৰেণ্ট ডিফৰেণ্টাইপ দিয়ে ন! ধৰি লও আমাৰ ইয়াত তিন দিন দিলে তিন দিন এটা আমাৰ মানে এশ এশ আঠটা ঘৰ আছে পাহাৰত বেলেগ বেলেগ আমাৰ পাহাৰত আমাৰ পাহাৰত যদি পঞ্চাছটা সেইটো বেলেগ পাহাৰত পঞ্চাছটা।
হয় নেকি?
হেনেকা চাক লব পাৰে ন মানুহটোৱে অ সি এইফালে পঠালে সি আজি পঠালে তিনিদিন পঠালে এটা ধৰি লোৱা দুই তিনদিন পঠালে তাতে তিনিদিন পঠালে হেনেকা।
দিয়া দিয়া, ঠিক, ঠিক আছে ৰাখিছো, ভালে লাগিল কথা পাতি।
অ', দিয়া ঠিক আছে দিয়া।
অ', ঠিক আছে বাৰু। অ', ঠিক আছে দিয়া হ'ব দিয়া।